হেল্ল' হেল্ল' মোৰ মাতো শুনিছা তই মাতো শুনি নাই পোৱা যে মই হেল্ল' হেল্লো শুনিছা
হেল্ল'
অ এতিয়া শুনিছো আকৌ ইমান দেৰিকে শুনিছা মোৰ মাতো আকৌ নুশুনা হৈ গলো যে অ এতিয়া শুনিছো শুনিছা নাই অ কি কৰি আছা
অ অ শুনি আছো যে এনে
মাতটো ইমান ভাগি লাগি আহিছে মোৰ মাতো স্পষ্টকে শুনিছা অ শুনিছো এতিয়া
অ অ
মাজে মাজে নুশুনা হৈ যাওঁ এতিয়া আকৌ শুনিছোঁ বাৰু অঁ
অ
কোৱা কি কৰি আছিলা আহ কি কৰি আছিলা পিছে মইো সেই এনেই বিচনাতে আৰু মোবাইলে চাই আছো
এনেয়া
অ
অ ভাতলা
ভাত যে খালো তুমি খালানে
মই খোৱা নাই অলপ পিছত খাম আৰু উম
শুনা আকৌ
তুমি অ কোৱা
অ কোৱা - কোৱা
অ তুমি হেৰি অ ভূতৰ কাহিনী শুনি ভাল পোৱা।
অ মই ভাল পাও শুনি ভয় লাগে বাৰু হলেও ভয় লাগিলো শুনো। তুমি শুনানে।
অ' মোৰো একে ভয় লাগে। কিন্তু শুনিবলৈও মন যায় মানে গোটটো শুনি লওঁ আৰু আধা শুনি এৰি নিদিও।
অ তেনেকে ভাল লাগে ন। ভূতৰ কাহিনীবোৰ সৰুতে আইতাহতি কৈছিলে। সৰুতে কিন্তু কিন্তু মোৰুত ভুটৰ কাহিনী বহুত কৈছিলা আইতাই তোমাৰ তুমি
কো অ' অ' মোকো কৈছিলে কিন্তু মই আকৌ বৰ ভয় খাইছিলো পিছত ৰাতিয়ে কোৱাৰ সময়ত।
অ সেই সময়ত কাহিনীবোৰ আকৌ শুবৰ সময়তহে কলে মানে বেছি ভয় লাগে ন। অ আইতাহতি হোৱা সময়তে শুনো আমি কাহিনী ভয়ে লাগেচোন তেতিয়া।
অ 'তেতিয়া ভয় লাগে কিন্তু আকৌ শুনিও ভাল লাগে ৰাতি অ মানে শোৱাৰ সময়ত। শুনিব মন যায়।
অ' সচাকে ৰাতি তাৰ পিছত যে লাইট অফ কৰিবলৈ ভয় লাগিছিল ন। শুনাৰ পিছত কাহিনী সেটো।
অ ভয় লাগে। আৰু মানে পিছত আহ পেচাব চেচাব লাগিলে বাথৰুূমলৈ যাবলৈও ভয় লাগে অকলে।
অ বহুত ভয় লাগে আৰু যে পিছফালে মানে যাও ঠিকে দিছ যে দৌৰি আহো যে একদম।
অ' আহ কৰিছিলো একদম মানে এনেক এনেকুৱাকে দৌৰো যেন পিছে পিছে যেন আহিছ।
অ তেনেকুৱা অনুভৱ হয় হাঁহি উঠে আক
অ' পিছত ভাবো কি যে কান্দসোপা কৰিছিলো।
সচাকে আৰু কিবা এনেকে কাহিনী এটা শুনি দিয়া লগে লগে সৰু যদি কিবা এটা বস্তু য যদি পৰেও নহয় চিধা ভূত আৰু একদম ডাঙৰ শব্দ হোৱা যেন লাগে।
অ' হৈছিলে হৈছিলে ৰাতি মানে চব নিজ জান হৈ যায় ন গতিকে মানে সৰু কিবা এনেকে বস্তু পৰিলেও ডাঙৰ কে শব্দ হয় যে। তেতিয়া ভয় লাগে আকৌ।
আচল কাহিনী শুনিলে মানে বেছি ভয় লাগ ন সেইটো আমি বেছি মানে মাৰ তাতে থাকে যে আমি বেছি অনুভৱ কৰো তেতিয়া। কাগজ এখন হিলিলেও মানে শিলাইছে নিচিনা বতাহতে শিলক লাগিলে পৰ্দাখন।
অ' সেই তেনেকুৱাই হয় মোৰো হয় তেনেকুৱা উম। আচলতে ৰাতিৰ পৰিৱেশটোৱে ভয়ংকৰ।
অ ঠাণ্ডা হৈ যায় আকৌ গোটেই নিস্তব্ধ থাকে যে।
উম, সেইটো কাৰণে। পিছে তুমি ভূত আছে বুলি মানে বিশ্বাস কৰা নে?
মই কিন্তু এইটো মানে নিশ্চয়কে কব নোৱাৰো। কিন্তু নাই বুলিও কবলৈ অন্ধবিশ্বাস বুলিও কব নোৱাৰি। আছে বুলিও ক'ব নোৱাৰি। মই নিজে নাজো জানো বিশ্বাস কৰা কেতিয়াও দেখা নাই বাৰু কিন্তু হলেও কাহিনী শুনি অভিজ্ঞতা নাই পিছে মোৰ এই বিষয়ত। বেলেগৰ কাহিনীৰ অভিজ্ঞতা বোৰে শুনাইছে শুনি পাও। কয় আৰু মানুহবোৰে মুখে মুখে প্ৰচলিত কথাবোৰে শুনো।
উম, মোৰো একেই তেনেকে। নাই নাই মানে কি বুলি কম এতিয়া য়া অ তেনেকে নক কিন্তু কিবা এটা মানে আছে নিচিনা লাগেও নালাগেও। কিন্তু নিজৰ আজিলৈকে তেনেকুৱা কোনো অভিজ্ঞা নাই মোৰ।
অ ময়ো সেই তেনেকে নিজৰ অভিজ্ঞতা নে বেলেগৰ কাহিনীহে শুনিছো।
অহ। আৰু যে এইবিলাক আগৰ মানে বহুত বছৰ সেই অ পৰি থকা ঘৰ বিলাক যে সেইবিলাক দেখিলেও কিবা অ ভুত মানে ভূতৰ ঘৰৰ বুলি কওঁ ন আগতে সৰুতে আমি তেনেকে কৈছিলোঁ।
অ সেয়া আমাৰো এনেকে পুৰণি আগৰ দিনৰ ঘৰ বোৰ অলপ ৰহস্যয়ময় নিচিনা আৰু সেই ঘৰ বোৰ যে অলপ ভঙা চিঙা এনেকুৱা থাকে যে। বিশেষকে সন্ধিয়া সময়ত ভয় লাগে গাঁৱৰ কাহিনী। বোৰ নহয় জানো কিছুমানে গাঁৱত এনেকুৱা কাহিনী আছ আছেতো মানে বটগছৰ তলত কিবা কিবি এনেকে কয় যে মানুহবোৰে।
কয় কয় মানে ডাঙৰ সকলে কৈছিলে আৰু। ৰাতি তাত নাযাবলৈ।
অ ভূত ওলাই বুলি কয় এইবোৰ অন্ধবিশ্বাসে নে সঁচাকে কিবা আছে চাগে কিবা এটা শক্তি বৰ এটা নাথাকিলেও আৰু মানুহেনো ক'ত ইমান এইটো বিষয় বিষয় আলোচনা কৰিব ন?
অ। অ মানে ৰাতি আচলতে তেনেকে উম উম মাহতে কয় মানে ৰা ৰাতি এনেকে বাৰটা বজাৰ পিছত এনেকে ক'তো ওলাই যাব নালাগে মানে ৰাতি বাৰটাৰ পৰা এনেকে তিনিটা মানে যেতিয়া এতিয়ালৈকে পোহৰ নহয় আৰু‌।
অ আচলতে ভয় খুৱাই আকৌ সৰুবোৰক। ন ওলাই নাযাব কাৰণে বাহিৰলে।
অ হয়। কিন্তু মোৰ এতিয়াও ভয় লাগে মানে ৰাতি দেৰিকে মানে বাহিৰত ওলাই যাবলৈ মই ভয় কৰো।
অ ভয় আমাৰো লাগে অকলেতো ওলাই যোৱা নহয় বাৰু কেতিয়াও। সদায় মাক উঠাই লৈয়ে যাওঁ।
অ মোৰো একে। পিছে তুমি ভোটৰৰ এইবিলাক হেৰি
চিনেমা মাজে মাজে চাও কিন্তু অকলে চাবলৈ ভয় লাগে। তোমাৰ?
অ মোৰো একে লগত কোনোবাই থাকিলে চাব পাৰো আৰু এনে অকলে মই নাচাওঁ।
অকলে কিবা লাগে চাবলে নোৱাৰি মইতো নোৱাৰোৱে অকলে চাবলে।
অ ময়ও নোৱাৰো। পিছত ৰাতি ইমান ভয় লাগে।
সচাকে আৰু বহুত মানে লোক কথাবোৰ প্ৰচলিত আছে ন যে এনেকে কয় অসমত বহুত মানে এনেকে মানুহৰ মুখে মুখে প্ৰচলিত ভূতৰ ঢেৰ উল্লেখ পোৱা পাই নহয় কাহিনীবোৰ। সেই কাহিনীবোৰ বেছিভাগ লোকবিবাসৰ ওপৰতে আধাৰ হ'লেও মানে কি ক'ম আৰু বিজ্ঞানৰ দৃষ্টিভংগীত বা আজিকালিটো নাই বুলিয়ে কয়চোন ঘটনাবোৰ।
অ নাই নাই। মানে আহ মোৰ মানে কি বুলি কয় অ কেতিয়াবা আন্ধাৰ ভয় বা ভুল ধাৰণাৰ বাবেও মানুহে মানে সেই তেনেকে ভাবে আৰু ভূত আছে এনেকে বুলি ভাবে।
অ কিছুমান ভুল ধাৰণা হয়। যেনেকে গছ চছ ধৰ কিছুমান মানে আমি যিবোৰ ভূত বুলি ভাবো সেইবোৰ কিবা এটা কাৰনৰৰ কাৰণেও তেনেকুৱা হয় নেকি? বতাহতে আহিলে বা দৰ্জাখনন বন্ধ হৈ যায় যে বতাহত কেতিয়াবা খুব জোৰকে কেতিয়াবা চৰাই তৰাই মাতো এনেকে বৰ ভয়ংকৰ কিছুমান শব্দও হয়।
উম। হয় আচলতে ভয়ে ভূত তেনেকুৱা একো নাই ভূত বুলি।
তেনেকুৱা থাকা হয় আৰু মানুহৰ ভয়টোৱে ভূত আৰু।
অ মোৰো এবাৰ তেনেকুৱা হৈছিলে নহয় জানানে, একদম শব্দ শুনিলো হা ইমান ভই খাইছো মই, ৰাতি তাৰ পিছত খিৰি খনৰ ওচৰ শব্দ হৈছিল আৰু সেইকাৰনে বেছি ভয় খালো তাৰপিছত লাইট জ্বলাই মেলি চাইছো মেকুৰী নহয়, মেকুৰীতটো জাপ মাৰি দিছে।
আহ হয় এনেকুৱা মোৰো হৈছিলে এনেকুৱা। এ এইবিলাক এ শব্দ শব্দতে তেনেকুৱা হয় ৰাতি অলপ শব্দ হলে ভয় লাগে যে।
কিন্তু ভালকে যদি তাৰপিছত চোৱা যায় মোৰ এনেকুৱা কেইবাবাৰো হৈছে মোৰ লগত। পিছত চাও কিবা এটাহে ওলাই।
উম হয় তেনেকুৱা মোৰ লগতো হয়।
এইটো বস্তু হৈছে নহয় জানো তোমাৰ লগত জিয়া যে জীয়াজীনিয়ে খুব জোৰেৰে কেনেকে আৱাজ দিয়ে।
অ দিয়ে দিয়ে মই শুনিছো।
টক টককে মাৰে পুৰা জীয়াজনী মানুহৰ নিচিনাকে মাৰে একদম ভয় খাই যাওগে
উম শুনিছো জীয়া মাততো ভয় লাগে অলপ
চাগে ভয় লাগে দেই এইোৰ এইবোৰ আচলতে ভতৰ কাহিনীবোৰ মনোৰঞ্জনৰ বাবে ভালো লাগে কেতিয়াবা কিন্তু ভয়ৰ কাৰণে বিশ্বাস কৰাটো ভালো নহয়
আহ কিছুমান মানে ভুল বিশ্বাস অ সেইটোৱে ভুল বিশ্বাস কৰা হয় যে আৰু মোৰ লগত এ এবাৰ এটা হৈছিলে নহয় মোৰ লগত ব নহয় মানে এ মানে মোৰ অ বন্ধু বোৰে মানে এ এটা মানে হেৰি এটা কৰিছিলে প্ৰেংক এটা এ মোৰ আৰু মানে এ বন্ধু এজনৰ লগত মানে গধূলি সময়ত এজন বন্ধুৰ ঘৰত মানে আমি অ মানে ভূত বিলাক হেৰি পাতি আছিলো গল্প তাৰ পিছত এজনে ক'লে যে ওচৰৰ গছজোপাত ৰাতি অদ্ভুত ধৰণৰ শব্দ হয় তাৰিছত মই প্ৰথমে বিশ্বাস কৰা নাছিলো তাৰপিছত অ তাৰপিছত মোৰ অ বন্ধু এজন বাহিৰে ওলাই যোৱাৰ লগে লগে পিছফালৰ পৰা এজনে মানে বগা চাদৰ এখন মানে গাত লৈ পেলাই লাহে লাহে আগবাঢ়ি আহিছিল আনজনেও মানে গছৰ আঁৰত লুকাই অদ্ভুত মাত উলিয়াই আছিল তাৰ পিছত সি দেখি যি ভয় খালে এনেকুৱা দৌৰ ললে মানে তাহাঁতি ভয় খুৱাব কাৰণেই এইটো কৰিছিলে আৰু প্ৰেংক এটা কৰিছিলে অ তাকে সেইবিলাকেও ভয় খুৱাই দিয়ে ন মনত ভয় ভাৱ ত সেইটো এনেই দৌৰ মাৰিলা পিছত অ পিছত আমি কৈছো যদিও মানে সি তাৰ ভয় এটা সোমালেই আৰু
ভৰ লাগে তেনেকে কিন্তু
উম তাকে
হ'ব আৰু ন তেন্তে এইবোৰ বেছি কথা পাতিলে আজি শুবই নোৱাৰিম দুইজনীয়ে ৰাতি
অহ তাকে দিয়া
আহ ঠিক আছে দিয়া
ৰাখিছো